অ।
অ খবৰ কেনেকুৱা?
ভালে ভালেই, তোৰ ক?
ভালে আছো এতিয়া হেৰি কি বতৰ কেনেকুৱা তাত?
বতৰ বৰষুণ তাতে বতৰ কেনেকুৱা? তাত কেনেকুৱা বতৰ হেল্ল'? হেল্ল'? অ তাত কেনেকুৱা বতৰ? অ শুনিছো শুনিছো তাত কেনেকুৱা?
অ বতৰ বোলো ইয়াতে ডাৱৰীয়া কৰিছে অকণ।
অ।
হা হা?
সেইকাৰণে মই আহি আছিলো মানে।
অ অ আচ্ছা, অ অ।
ইয়াত নিদিলে ত আজি দিব চাগে বৰষুণ আৰু এনেও এতিয়া আমাৰ ডিষ্ট্ৰিক্ট মানে হাই এলাৰ্টত আছে ন।
অ অ অ, অ।
হেৰি কি কয় আচি আজি লাইব্ৰেৰী গৈছিলি?
নাই নাই যোৱা নাই, আজি বৰষুণ দিলে কাৰণে নগ'লোঁ।
অ আচ্ছা আচ্ছা, মই গৈ আহিছো অলপ আগত। অ, তাকে ভাল লাগিল ভাল লাগে গৈ তাতে অলপ টাইম পাছ কৰিব পাৰো আৰু এনে।
অ।
আৰু পঢ়িবলৈও মন যায় বিভিন্ন ধৰণৰ কিতাপ থাকে ন তাত।
অ, ঠিকেই ঠিকেই, অ
তোমাৰ ওচৰত এ কিবা লাইব্ৰৰী আছে নে তেনেকুৱা?
আছে আমাৰ ইয়াতে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে।
এ হেৰি লাইব্ৰেৰী মানে জানা নে কি মানে কি কাৰণে ভাল, তই লাইব্ৰেৰী যাও নে নাই?
যাওঁ যাও, মই মাহেকত এবাৰ হলও ডিষ্ট্ৰিক্ট লাইব্ৰেৰী যাওঁ।
অ আচ্ছা আচ্ছা। পিছে এনে লাগি গুৰুত্ব কচোন কেইটামান মই হলোত যদি যাওঁ পিছে।
আচ্ছা, ঠিক আছে। তাৰমানে, আজি আমি লাইব্ৰেৰীৰ গুৰুত্বৰ বিষয়ে অলপ কথা পাতোঁ আৰু নে কি?
অ' অ'! তাকে কৰোঁ।
অ' অ' অ'! ঠিক আছে। বাকী, কি কয়! আঁ কি কয়! অ'! হেল্ল'?
অ'! শুনি আছোঁ।
হয়, হয়! আঁ যিহেতু, লাইব্ৰেৰীক জ্ঞানৰ ভঁৰাল বুলিও কোৱা হয়। আঁ ইয়াত বিভিন্ন ধৰণৰ অসংখ্য কিতাপ, আলোচনী, বাতৰিকাকত আৰু তথ্য ভিত্তিক সামগ্ৰীবোৰ পোৱা যায়, দেচোন।
উম।
আৰু হয়! তাৰো, তাৰোপৰি আঁ আজিকালিতো বিদ্যালয়, মহাবিদ্যালয় সকলোতে লাইব্ৰেৰীৰ সুবিধা আছে। যিয়ে, ছাত্ৰ-ছাত্ৰীক অধিক জ্ঞান আহৰণ কৰে। হয়নে?
অ'! লাইব্ৰেৰী জ্ঞানৰ ভঁৰাল বুলি কোৱা হৈছে। এইটো কিমান দূৰলৈকে সত্য?
অ'! লাইব্ৰেৰীক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়। এইটো লাইব্ৰেৰী জ্ঞানো ভঁৰালেই হয়। কাৰণ, মোৰ মতে, ক'বলৈ গ'লে লাইব্ৰেৰীয়ে অ'! লাইব্ৰেৰীয়ে অ'! মানুহক অ'! নতুন-নতুন বিষয়ত জ্ঞান প্ৰদান কৰে। অ'! লাইব্ৰেৰীত থকা যিবোৰ মানে, পুথি আৰু সেই পুথিবোৰ পঢ়ি আমি, নতুন-নতুন বিষয়ত জ্ঞান লাভ কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ কথা, নতুন কথা শিকিব পাৰোঁ। যিয়ে আমাক মানে জীৱনত, জীৱনটো উন্নত কৰাত সহায় কৰে।
তাৰোপৰি, হয়! আৰু তাৰোপৰি গৱেষণাৰ বিষয়েও অ'! গৱেষণাৰ অ'! বিষয়ে লাইব্ৰেৰী টো ব্যৱহাৰ কৰা হয়। আৰু তই আঁ তই এনেই কি ভাব? আজিকালি, যিহেতু মোবাইল আৰু প্ৰযুক্তিৰ যুগ। আজিকালি, যিহেতু সকলোবোৰ আমি তথ্যবোৰ, যি বোলে আমাক লাগতিয়াল তথ্য, সেইবোৰ আমি, আজিকালি মোবাইল বা কম্পিউটাৰ পাই যাওঁ। ইণ্টাৰনেটৰ সুবিধাৰ ইণ্টাৰনেটৰ দ্বাৰা। ভাবে যে, আজিৰ এই যুগত, লাইব্ৰেৰীৰ গুৰু ত্ব বাৰু কমি গৈছে নেকি?
লাইব্ৰেৰীৰ গুৰুত্ব আগতকে অকণ কমিছে বাৰু। হয়! কাৰণ, আজিকালি ল'ৰা-ছোৱালীবোৰে মানে, নিজৰ বেছিভাগ সময় মোবাইলতে কটাই দিয়ে। কিন্তু, মই ভাবোঁ যে, মোৰ অভিজ্ঞতা কি ন্তু, লাইব্ৰেৰীক লৈ বিভিন্ন, বিভিন্ন ধৰণৰ অভিজ্ঞতা। মই আচলতে ইমান এইয়া মই তেনেকে ঘৰত বহা বিধৰ নহয় মানে। লাইব্ৰেৰীত মোৰ অভিজ্ঞতা বহুত ভাল! আৰু লাইব্ৰেৰীত গৈ মই কিতাপ বিভিন্ন ধৰণৰ আলোচনী, কিতাপ-পত্ৰই হওঁক বা বিভিন্ন ধৰণৰ আঁ যিবোৰ লিখনি মই তাৰ, পঢ়ি বহুত বেছি ভাল পাওঁ! লাইব্ৰেৰীৰ প্ৰত্যেকটো বস্তুৱেই, মোৰ বহুত বেছি ভাল লাগে! লাইব্ৰেৰীত যি ধৰণে কিতাপবোৰ, আঁ মানে, মিলাই ৰখা হয়। তাৰপিছত, লাইব্ৰেৰী প্ৰত্যেকটো বস্তু লাইব্ৰেৰী যি টো বাতাবৰণ! অ'! এই, লাইব্ৰেৰীৰ বাতাবৰণ মোৰ বহুত বেছি ভাল লাগে! আৰু লগতে লাইব্ৰেৰীৰ যি মোৰ অভিজ্ঞতা সেই অভিজ্ঞতা মানে তেনেকে প্ৰকাশ কৰিব নোৱাৰি। সদায় মানে এইটো সদায় মানে বাঢ়ি বাঢ়ি গৈ থাকে হয় ন। হয় আৰু লাইব্ৰেৰীত আমি যিবোৰ লাইবোৰ লাইব্ৰেৰীত আমি যিবোৰ তথ্য পাওঁ হা সেইবোৰ তথ্য একদম মানে শুদ্ধ তথ্য বুলি ক'ব পাৰি কাৰণ ইণ্টাৰনেটত বহুত আ মূল তথ্যও থাকিব পাৰে কিন্তু লাইব্ৰেৰী কিতাপত সাধাৰণতে মানে মূল তথ্য নাথাকে। হা লাইব্ৰেৰীৰ কিতাপসমূহ সাধাৰণতে নিৰ্ভৰযোগ্য।
হয় হয় হয়। আৰু তাৰওপৰি গৱেষক আৰু শিক্ষাৰ্থীসকলেও লাইব্ৰেৰীক অধিক গুৰুত্ব দিয়ে।
হয় হয় হয় হয় হয়, লাইব্ৰেৰীত বিভিন্ন লেখকৰ কিতাপ একে ঠাইতে পোৱা যায় আৰু। আৰু বেলেগ বেলেগ কিতাপ মানে আচলতে আমি ইপিনে সিপিনে বিচাৰি মানে হাবাথুৰি খাবলগীয়া নহয় আৰু। হয় বিভিন্ন কিতাপ - চিতাপ পোৱা য তৰ লাইব্ৰেৰী মানে ভাল আমাৰ এটা এইটো আমাৰ সমাজখনৰ কাৰণে এটা মানে বহুত উপযোগী বস্তু।
হয়। লাইব্ৰেৰীৰ গুৰুত্বৰ কথা আমি ইয়াতেই গম পাব পাৰো যে আজিকালি যি আ পৰ আজিকালি আমি আ ডিগ্ৰী লেভেলতো আমি কলেজবোৰত আমি এ এখন চাবজেক্টে পাওঁ হেৰি যি এ যিখন চাবজেক্ট আ হেৰি অ যিখনত অ এম এ এম ডি চি যোনখন চাবজেক্ট তাতে আমি লাইব্ৰেৰী এণ্ড ইনফৰৰ্মেশ্যন চাইন্স বুলি এ চা মানে এখন এটা বিষয়ে পাও য'ত গোটেই লাইব্ৰেৰীৰ গুৰুত্বৰ বিষয়ে আমাক শিকোৱা হয়।
হয় হয় সেইটো হয় আৰু কি তাৰ বাহিৰে তাৰ বাহিৰেও লাইব্ৰেৰীত আ সকলোৱে মানে যদি কোনোবাই বিচাৰে যদি স্নাতকো কৰিব পৰা যায়, স্নাতক যেনেকে আমি এতিয়া বৰ্তমান স্নাতক আমি কলা শাখা কৰিব পাৰি তাৰপিছত আপোনাৰ বিজ্ঞান শাষাত কৰিব পাৰি তাৰপিছত বাণিজ্য শাষাত কৰিব পাৰি। ঠিক তেনেদৰে আপোনাৰ অ অ হেৰি বা লাইব্ৰেৰীটো মানে আপোনাৰ স্নাতক স্নাতকোতৰ সেইবোৰ ডিগ্ৰী বুজিব পাৰিব নে?
তাকে তাকে কথাটো সঁচা কিন্তু দেই লাইব্ৰেৰীত গ'লে এক এ বিশেষ পঢ়াৰ পৰিবেশো পোৱা যায় আহ যিহেতু মই মই ভাবো আমি যদি মোবাইল বা ইণ্টাৰনেটত পঢ়ো তেতিয়া হলে আমাৰ তাতে হয়তো আমি অ', মোবাইল বা ইন্টাৰনেটত যেতিয়া পঢ়ো আমাৰ ন বিভিন্ন ধৰণৰ তাতে আমাৰ হেৰি থাকে, ডিষ্টেকশনবোৰ থাকে মানে আমি অ পঢ়াৰ সময়ত হয়তো আমি আহ প পঢ়িবলৈ এৰি আমি হয়তো সামাজিক মাধ্যমৰ এ সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰিবলৈ ল'ব পাৰো কিন্তু মই ভাবো লাইব্ৰেৰীত এ গ'লেই আমাৰ এটা পঢ়া পৰিৱেশ থাকে, আমি সকলোকে পঢ়ি থকাই দেখা পাওঁ ত সেই পৰিৱেশটোৱে কিজানি আমাৰ মনতো এ আহ পঢ়াৰ প্ৰতি মানে আমাৰ ইচ অ জোগাই, ইচ্ছুক জোগাই তাৰমানে আমি গৈ পেলাই আমাৰো সিহঁত সকলোকে দেখি পেলাই আমাৰো মানে পঢ়িবলৈ ইচ্ছা যায়।
নিশ্চয় যায় হয়, হয় হয় হয়। একদম একদম হয় আৰু লাইব্ৰেৰীয়ে মানুহৰ আচলতে চিন্তা শক্তি আৰু কল্পনা শক্তি বৃদ্ধি কৰে। লগতে আমি মানে গমো পাও যে মানে বহুত নিজৰ জীৱনৰ বহুত ডাঙৰ এটা সময় মানে লাইব্ৰেৰীটো অতিবাহিত কৰিছে। তেওঁলোকে লাইব্ৰেৰীত মানে বহুত সময় দিছে আৰু ফলস্বৰূপে তেওঁলৰ জীৱনো সেই ধৰণে মানে এটা উন্নত মানৰ জীৱন তেওঁলোকে গঢ় দিব পাৰিছে।
হয়, হয় বাৰু আ- অঁ, তুমি কি ভাবা যে লাইব্ৰেৰীয়ে ব্যক্তিত্ব গঠনত কেনেদৰে সহায় কৰে বাৰু?
অঁ লাইব্ৰেৰীয়ে ব্যক্তি- গঠনত আচলতে বহুত বেছি মই ভাবো যে লাইব্ৰেৰী উপযোগী। কাৰণ এজন মানুহৰ ব্যক্তিগত জীৱনত- কৰি আছে বা কি কৰি থকা নাই সেইটো বস্তু মানে নিজৰ পৰিয়ালৰ পৰা শিকে। হয় আৰু মানুহে লাইব্ৰেৰীত সমূহ অতিবাহিত কৰা মানে বিভিন্ন ধৰণৰ- তেওঁলোকে লব পাৰিব বিভিন্ন ধৰণৰ- আহ যি কিতাপত চপা কৰা হৈছে বিভিন্ন বিভিন্ন ব্যক্তিত্বৰ কথা। সেই ব্যক্তিত্ব- তেওঁৰ কথাবোৰৰ পৰা তেওঁলোকে অনুপ্ৰেৰণা লব পাৰিব, নিজৰ জীৱনত সেইবোৰক- গঢ় দিব পাৰিব লগতে আহিবলগীয়া জীৱনত তেওঁলোকে কি কৰা ভাল, কি কৰা- অনুচিত সেইবোৰৰ ওপৰতো তেওঁলোকে গুৰুত্ব গুৰুত্ব সহকাৰে তেওঁলোকে নিৰ্ণয় লব পাৰিব। আৰু মানুহৰ জীৱনত আহিবলগীয়া সময়খিনি- তেওঁলোকে কিদৰে এটা সুযোগ- আহ সুযোগবোৰ বুজি ভালকে মানে এটা উন্নতমানৰ পথত আগুৱাই লৈ যাব পাৰি। সেইবোৰ বহুতো বস্তু জ্ঞান আমাৰ যি জীৱনৰ ব্যক্তিগত - ব্যৱহাৰিক জ্ঞান, সেই ব্যৱহাৰিক জ্ঞান- আমি লাইব্ৰেৰী যোগেদি পাব পাৰি তোমাৰ কাৰণে আমাৰ যি বৰ্তমান- হেল্ল'।
অঁ, অঁ শুনি আছোঁ। হয়, তাকে মই ভাবো উম, আমি চাকৰি- চাকৰি চাকৰিৰ যিবোৰ পৰীক্ষা আছে সেইবোৰৰ প্ৰস্তুতিৰ কাৰণেও আমি- আ লাইব্ৰেৰী- অতি উপকাৰে নেকি। কাৰণ যিহেতু তাতে আমি মূল্যবান ৰেফাৰেন্স- কিতাপ লাইব্ৰেৰীত এইবোৰ সহজে পোৱা যায়। ত আৰু লাইব্ৰেৰীয়ে অসমৰ ব্যৱহাৰ শিকায় বুলিও মোৰ ধাৰণা আৰু।
অঁ, মই লাইব্ৰেৰী গৈ আছোঁ কিছুমান কিতাপ ল'ব লাগিব।
হয়, হয়, হয়। আৰু খালী সময় অপচয় নকৰি এ কিতাপ পঢ়াত ব্যয় কৰিলে বহু উপকাৰ হয়। মই আৰু ডিজিটেল লাইব্ৰেৰীৰ বিষয়ে বাৰু কিবা জানা নেকি?
ডিজিটেল লাইব্ৰেৰী আচলতে এইটো এটা আপোনাৰ- আহ ক'ব পাৰি যে আজিকালি যিহেতু আপোনাৰ বা মানে কি কয় - ইণ্টাৰনেটৰ যি সুবিধাসমূহ সেইটো সুবিধাসমূহ দ্ৰুতভাৱে বাঢ়ি আছে, আগবাঢ়ি আছে হয়। ডিজিটেল লাইব্ৰেৰীয়াৰ বৰ্তমান যি সমাজ ব্যৱস্থা সেইটো বহুত- ডিজিটেল লাইব্ৰেৰীৰ জৰিয়তে মানুহে ঘৰতে বহি মানে বিভিন্ন ধৰণৰ লাইব্ৰেৰীত মানে- নিজৰ আ- বিভিন্ন ধৰণৰ লাইব্ৰেৰীত নিজৰ ইচ্ছা অনুসৰি কিতাপবোৰ নিজৰ- মোবাইল বা লেপটপৰ স্ক্ৰীণখনতে ডাউনলোড কৰি পঢ়িব পাৰি।
হয়, হয়, হয় একদম ঠিক কথা কৈছা। দেই আৰু মই ভাবো উম অঁ- লাইব্ৰেৰীৰ মানে গুৰুত্ব আজিৰ দিনতো মানে সেই আগৰ দৰেই আছিলে। যি আগত- গোটেই মানুহবোৰে লাইব্ৰেৰী ব্যৱহাৰ কৰিছিলে কিন্তু আহ আহ কিন্তু আ মোবাইলৰ আৰু ইণ্টাৰনেটৰ মানে যিহেতু আজিকালি যুগ সেইকাৰণে লাইব্ৰেৰীৰ মানে অলপ মান মানুহৰ মানে লাইব্ৰেৰী যোৱাটো অলপ কম হৈছে কিন্তু মই ভাবো লাইব্ৰেৰীত গলে মানুহবোৰে এ দি বেছিকে জ্ঞান লাভ কৰিব পাৰিব যিখিনি জ্ঞান তেওঁলোকে ইন্টাৰনেট মোবাইল বা এ স্মাৰ্টফোন ব বা ক আ কম্পিউটাৰৰ পৰা যিখিনি জ্ঞান পায় সেইখিনি মই ভাবো লাইব্ৰেৰীত অ গৈ পেলাই তেওঁলোকে তাতকে বেছি জ্ঞান আহৰণ কৰিব পাৰি।
হয় এইটো এইটো হয়, ডিজিটেল হয় হয় ডিজিটেল লাই ব্ৰেৰিও বৰ উপকাৰী কিন্তু মোবাইল বা কম্পিউটাৰৰ জৰিয়তে বহুত মানে বহু কিতাপ হয় যে ফুৰিব পাৰি আচলতে। কিন্তু মই ভাবো যে কিতাপত মানে কাগজৰ কিতাপ পঢ়াৰ মানে আনন্দই বেলেগ আৰু।
হয় সেইটো সঁচা কথা দেই। কাগজৰ কিতাপ প পঢ়ি পেলাই আমি যিটো মনটো মানে মনত আমাৰ বেছি বিশেষকে মানে গভীৰভাৱে বস্তুবোৰ আমি আহা আ আয়ত্ব কৰিব পাৰো বুলি মই ভাবো।
তাকে বাৰু, আজি আলোচনা কৰি ভাল লাগিল বাৰু। দৰে আৰু পিছতো আলোচনা কৰিম বাৰু ঠিক আছে।
নিশ নিশ্চয় নিশ্চয়, মই এটা লাইব্ৰেৰীত আছো আৰু।
অ অ অ ঠিকে আছে।